অ শুনিছ নাই।
শুনিছো শুনিছো কি কৰিছ।
শুই আছোঁ পেটটো পেলাই।
এ ভাত খালি।
ভাটো খালোঁ আজি। গাহৰি অকণ খাব লাগিব আজি মাংস।
গাহৰি খাবলৈ মন গৈছে মই গ'লে মই মই আবেলি গৈ পাম ৰাতিলে খাম। মই খাম কিন্তু খাববৈ লাগিব তই। এ আমাৰ ঘৰতে শুবি।
হব।
আমাৰ এইটো বাৰশ টককো মাতী দিব লাগিব।
নামাটো থকা মাৰিম আৰু এইবিলাকক উলিয়াই নাম উলিয়াই সেইবিলাকক।
হয় নেকি।
উম কিবা ওলাব ৰ।
গাহৰিটো খাই পেলাই পাহাৰ চাইডে ওলাই যাব লাগিব পিছদিনা।
পিছদিনা ওলাই দিম পাহাৰ ফালে বহুত দিন যোৱা নাই এবছৰ মানে হ'ব হল।
নহয় নে আমাক যে আমাৰ যে নিমন্ত্ৰণটো যে আছে যে পাহাৰ চাইডে।
অ অ। পিছদিনা ওলাই দিবি নে গম পাইছো পিছদিনা ওলাই দিবি নে।
। যদি লক্ষীয়ে সহায় কৰে তেতিয়া ওলাই দিয়াত আছোঁ নে কি।
এক্সজামত ন কাইলৈ কি লিখিম। তামোল পানএইখিলা দিলো তাত সেৱা কৰি আহিম নিকি।
তাকে, বাকী তামোল -পান এগছ দি সেৱা কৰিম নিকি। ঘৰ এৰি যাতে, আহি পেলাই সোমাইহি আৰু।
সোমাই। অ'! সেইটোৱে ঘৰলে যাম তেতিয়াহ'লে।
নালাগে, নালাগে, যাব ঘৰলে। ঘৰলে যাব নালাগে। ভয়ে খাব। গম পাইছা নাই এইবিলাক, এ' গাঁৱৰ মানুহে আকৌ, এনেই এইবিলাক মানে গা গাঁৱৰ মানুহে এনে পূজা পাতল কৰিব লাগিব, লক্ষী লম্ভিলে বুলি।
অ'!
সেই বিলাক বেয়া কথা এইবিলাক অন্ধবিশ্বাস।
হ'লেও এঘাৰ টকা এটা, তামোল পাণ, তামোল আৰু পাণ এক কিলো লবা।
না, পাই নে কিনো ওলাই দিব ৰাত ৰাতিকে দুইটাই গাহৰিটো, আমাৰ পিছফালে, চালিখনতে দুইটাই বাহিৰতে বনাম।
বনাম।
আৰু এটা আৰু এটা কোনোবা এটা থাকিব আও। আৰু এটা কোনোবা এটা থাকিব দৰকাৰ পৰিলে, আমাৰ এই দি থাকিব।
উম, হ'ব এইটো, একো নাই, কথা নাই।
সংসদেই
হ'ব, কথা নাই।
অ'! এই ক্লাইন্ট নহ'লেও, ন' ন' নহ'লেও তই মই অ'! নহ'বা আমাৰ এই, আছে নহয়, আমাৰ ঘৰৰ কাষটো যে, ল'ৰাটো যে।
জোনক
সইদিনা যে, মোক গানটোৰ কথা কৈছিলে যে, এই যে জোত যে বেছিকে বনাব লাগে। অ'! এই মাংসটো জোল বেছিকে বনাব লাগিব আও। এই সিও মোক কৈছিলে খাম, খাম বুলি।
মইয়ো কৈছিলোঁ বাৰু তাক খাম বুলি।
সেই, মই গৈ পোৱাৰ দিনা, আবেলি তিনিটামান বজাত গৈ পাম। তই পইচাটো মাৰি দিম, তই দুপৰীয়া গাহৰিটো আনি পেলাই আমাৰ ঘৰত দি থৈ আহিবি।
মই শিমলুগুৰি পৰা লৈ আহিম। তই আহিলেহি দুইটাই যাম একেবাৰে।
অ'! তাৰপিছত তাৰপৰা আনি পেলাই, ৰাতি ধুনীয়াকে খাই বৈ
অ'!
আমাৰ ঘৰতে শুবি তই। তাৰপিছত, শুই পেলাই ৰাতিপুৱা ঘৰলে আহি পেলাই, ওলাই দিম আও।
তিনিটামান বজাত ওলাই দিম।
বাহিয়ে, বাহিয়ে।
উম!
ভাল হ'ল।
উম, বেয়া নহ'ব।
তই এনেই, মূৰত পিন্ধাটো মিলাব পাৰিবি নাই?
মূৰত পিন্ধাটো মিলাব পাৰিম অ'! টুপীটো, টুপীটো ওলাই লম।
মোৰ আগৰটো, অ'! লৈ যাম বাওঁ মই, আছে মোৰটো।
তাৰপা আৰু এটা লৈ লম। মোৰতো মই মিলাই দিম।
তাৰ পৰা মোৰ ফোনটো ত অহা দিনা পা মোক ফোনটো ভাঙিলে বুলি ওলাই দিব।
হ।
ফোনটো ভাঙিলে তিনিদিন চাৰি দিনতে ফোনটো ভাঙিলে।
কোনে ভাঙিলে?
নিজে ভাঙিলে আৰু। তেতিয়াহে আক বেলেগে গম নাপ গম পাই গ'লে আক যাবলে নাপাবলেও পাওঁগে আও
তাকে। অ ফোনটো ভাগিলে ফোনটো ভাগিলে ফোনটো ভাগিলে হয়।
ফোনটো ভাঙিলে, মই এতিয়া কাৰো লগতো সেই
মানে কোনোবাই তোলে কৰিলে তই কেইদিনমান মানে অঁ শুনি আছোঁ। মোৰ মাতটো শুনিছেনে? শুনিছেনে? নাই যোৱা নেকি মোৰ মাততো? তেনেকে কৰিবি।
অ।
গৈছেনে মোৰ মাতটো
কোনটোমান নাই অৱস্থা নাইটো আই চি ইউত আছে।
অ এ স্পিকাৰটো বেয়া হল নহু
ডিচ অ নকং দেই ডিছপ্লে ভাঙিলে তাৰপ ৰিচিভ কৰিব নোৱাৰি
অ ৰিচিপ কৰিলে নুলোনি মোক ফালৰ পৰা যোৱা মাতটো।
শুনি অ
এ শুনিছেনে শুনিছেনে কৈ থাকিবি। মই শুনি আছো আপুনি শুনিছে মই শুনি আছো
মই শুনি আছো ৰ মই মাতিয়ে আছো অঠনিবা তই মাতি আপুনি মাতিছেনে
উ
কি কৈছে হ'ব দিয়ক মই ফোনটো ভাল কৰি ল বোলে আপোনালে ফোন কৰিম
তাকে তুমিয়ে কৰিবি
এনেকে কম আৰু আৰু আপোনাৰ ভাগ মোৰ ভাগ আপোনাৰ পৰা আপোনাৰ ভাগ নম্বৰটোও মুখস্থ নাই
অ মানে এই ফোনটো ফোনটো বাজি থকা শুনো কিন্তু ৰিচিভ কৰিবলে মানে হেদখই ভাগি থাকিলে।
ভাঙি থাকিলে মানে এইখন মানে কোলা হৈ গ'ল এইখনত এই ৰিচিপ নহয়। ধৰিব নোৱাই তলত ফালটো টো নাই মানে উপফালটো ধৰিব পাৰি।
তাকে ভাল হ'ব ভাল হ'ব।
ভাল হ'ব এতিয়া ফোনটো খুলিলে হেৰিটো দি খুলিব পাৰি ফিংগাৰটো দি খুলিব পাৰি।
তাকে পায়ি পয়ি। এ নাই সেইদিনাই গুচিযাম মই নে পিছত জাম জামকে থাকিলে যোৱা নহয় কি সেইদিনাই গুচিযাব লাগিব।
গৰমে গৰমে মাংস নিসিজিলে নহবা ঠাণ্ডা হৈ গ'লে আকৌ সিজাবলে বহুত টান।
তান
পইচা পাতি খৰচ নকৰিবি গোটাই যাবি।
লক্ষীয়ে লক্ষীয়ে কি কৰে বা অ আৰু এটা পইচা মোক সোমাব বাৰু।
কাইলৈ লক্ষীৰ ওচৰত গৈ পেলাই এঘাৰ টকাটা ইনভেষ্ট কৰি দেই
দাবোল লৈ পেলাই ই ঘাঁহ হাজাৰও হৈ যাব পাৰে।
দুগুণ হৈ পেলাই এই দি দিব এঘাৰ টকাত।
উ
এ যাবলৈ যাবলৈতো তেল তেল চাগে বেছি নোপোৱে।
তেল নুপোৱে তেলতটো পুইব আমি তাল আমি জুন আমাৰ জ যোনটো জেগাত নিমন্ত্ৰণ আছে সেইটো জেগালে নে?
নেতা আগ লাগে?
একেবাৰে হেৰিয় লাগে শূন্য লকে।
এইবাৰ শূনয়লৈকে অহা যোৱা এহেজাৰ টকা ধৰি দিছো আৰু।
অহা-যোৱা এহেজাৰ, খোৱা বোৱা পোন্ধৰশ দুহেজাৰ।
আহ খোৱা বোৱা পোন্ধৰশ দুইহেজাৰ ন ধৰিবি
তাৰ মে পোন্ধৰশ দুহেজাৰ ধৰিলো যেন ৰ ৰ অহা যোৱা এ এহেজাৰ দুহেজাৰ ধৰিলো দুইটাৰ ভাগৰ পোন্ধৰশ পোন্ধৰশয়ে যাব বেছি নাযায় ন আৰু তই যাও বুলি যাও বুলি ক'লে দেখোন তোক ঘৰ পৰা পাঁচশ টকা এটা হলেও দিবই পাঁচশ পাঁচশ টকা এটা এহেজাৰ টকা এটা সেইটো দেখোন ঘৰ পৰা পাবি ম হ'লেও পামেই দেখোন সেইটো
অ আৰু সেই গলে সোমাবলৈ হ'লে ধৰি ললো দুইটা মিলাই ললে পাঁচশ টকা
অঁ এইফালে এইটো বনোৱাটো টিকেটটো
টিকেটটো কাগজখনৰ
উম
হয় পাঁচশ টকা দুইটা বগৌ তাৰ পা এইফালে তেলত ধৰিললো হা
খোৱা বোৱা পোন্ধৰশ
কি কি খোৱা বোৱা
খোৱাাবোৱা মানে আমি যিবোৰ খাওঁ পানী বটল চানী বটল বাটত ধৰি ল পিয়াহ লাগিলে বা
সেইবোৰ হে হে হে ঠাণ্ডা পানী খাম
কিবা এটা চোবাবলৈ মন গ'ল তাতে এহেজাৰ পোন্ধৰশ ধৰিছো আৰু
অ তেলত এ তেল কি ভয়াই লম ফুল টেংকি ফাৰ্ষ্টততে তাৰ পা খতম হ'ব আকৌ ভৰাম নহ'লে
প্ৰথমতে প্ৰথমতে সাতশ মান টকা ভৰাম সাতশ টকাই নোসোমায় জানো
অ সাতশ টকা একে ওপৰলৈকে ভৰাই দিম আও
তাকে সাতশ টকাই নোসোমাই জানো মই জনামতেতো তোৰ ভাগৰ সেইখনত সাতশ টকাই সোমাই
উম উম সাতশ টকা অ এই চিধা গৈ পেলাই পুৰা ওপৰলৈকে ভৰাই দিম সাতশ পাৰ হৈ গ'লো হৈ যাব নহলে কম হলেও হৈ যাব আৰু ইফালে হল অ যেতিয়া এঘাট বোলে তেল বোলে দুঘাট আছেগে আও তেতিয়া আকৌ ভৰাই দিম
তাকে মোৰ এ মোনা চোনা বেছি ল'ব নালাগে মোনা মোৰ ভাগৰ যিটো আছে যে নিলা ৰঙৰ যে
এটা ল‌ই লম অঁ
এই নীলা ৰঙৰ যে সেইটো লৈ পেলাই সেই ভ ভৰি দিয়াৰ কণ আগৰ সেইকনত বহাই ল'ম।
সেইখনত বহাই লম আৰু আৰমত গৈ থাকিম আও ধুনীয়াকে।
অ বৰ বেছি স্পীড যাবলৈ দৰকা নাই লোকৰ জেগা সেইবিলাক। এনে গলেতো বেছিভাগ মইয়ে চলাম তোক এনেও নিদিও ইমান। তোৰ এনেও নিদো, পগলা জক উঠে মাজে মাজে।
হে আকৌ মই হেৰি কৰিম আক ভিডিঅ' বনাম।
অ মই মোৰতো অ তই মানে এইটো বিশ্বাস কৰিব পাৰ মই গুৱাহাটীৰ পা অ অকলে কিমান বাৰ অহা যোৱা কৰিছো।
উম।
ইয়াৰ পা তালে তাৰ পা ইয়ালে আও। গৈছো বহুত দূৰ দূৰ গৈছো মই। মই বাইক লৈতো হেয় অ ঘৰ অ ঘৰ পা হেয় মানে লগ ধৰিবলৈ যাতে তই গমেই নাপা সেইবিলাক।
পাওঁ পাওঁ পাওঁ।
এই প্ৰথমবাৰ যে গৈছিলো যে তই যে ফটো দেখিছিলি উম।
যাম যাম পইচা বেছি ন নাই পইচা ওলাই যাব।
পইচা এদিন যে তোকে মোকে যে আমাৰ যে জোলেৰে পেলাইছিলে এই মনত আছে নাই জপনা। জিবাতে ভাঙিছিলে আমাৰ ঘৰত, হি হি হি। হি খুব জোৰণী খুব জোৰণী ফচকে ভৰাই দিলে। ফচকে ভৰাই দি
অ তিনদিনো হোৱা নাই এ যে দাগ সেইটো এতিয়াও আছে।
এ তই আগদিনা কিনিছ।
দেখাবলৈ আহিছো লগৰ লগত তিনটা খাই লৈ পেলাই সেই ডাইৰেক্ট ভৰাই দিলে জপনা চপ
কম কমটো স্পীডত আহি ভৰাইছেনি অকণমান কনট্ৰল কৰিলে বুল নহ'বা তে চিধা ভৰাই এতিয়া।
ওৱালাত মাৰি হেতেন।
হুম।
এই বেক নমাৰকে তাই ৱালত আৰু যদি বৰষুণ চৰষুণ দি থকা হ'লে পিছলৈ থকা হ'লে
বৰ বেয়াকে পৰিলো মানে, মানে তই এইফালে পকা এইখন থাকিব ন সেইখন চেল খাই যাবা মোখ চুখ। এয়াই যাব মাংস
উম।
একদম মানে, বৰ বেলেগ এটা জোৰ আনি পেলাই ভাই দিলেহি আকৌ। ভয় লাগি যায় এতিয়া মনত পৰিলে।
অহ।
আমাৰ যে এইটো যে এই আমাৰ মকৰস্ত যে আমাৰ যে নিমন্ত্ৰণ দিয়াটো যে।
উম।
সেইটোৱে মই আহিলে পেলাই এনেকুৱা এ চাত পৰিছোহি বাইকে মানুহে দুইটা হাৱাত এক পাক ঘূৰি গৈছে। অ হব হ'ব। এইটো ত এটা ভাল নাম সেইটো বেয়া নাম নহয়।
চেহেৰা নহয়।
ন মানে এয়া মাতে আৰু ডাঙৰ ডাঙৰ মানুহে। হুম ভ ভ আলুকে। এইটো বেয়া শব্দ নহয়, এইটো ভাল মানে ভালকে মাতে আৰু তাক আৰু কোন আমি